হেল্ল'।
অ হেল্ল'।
অ নমস্কাৰ।
নমস্কাৰ।
অ', আপুনি এতিয়া ফ্ৰী আছ নে?
অ ফ্ৰী আছোঁ।
আ যদি আপুনি এতিয়া ফ্ৰী আছা মই মানে আপোনাৰ লগত এটা কথা আলোচনা কৰিব লৈছো সেইটো হ'ল মানে আম আমি অলপ খোৱা-ধোৱাৰ মানে বিষয়ত অলপ আলোচনা কৰিম।
অ হ'ব।
অ মই এতিয়া আপোনাক মানে এটা কথা সুধিব বিচাৰিছো, অ' উ, আপুনি জানেনে আমৰ আমাৰ যিটো বৰৰ খাদ্য অলা বুলি কয় এইটো মানে কেনেকে বনাই, আপুনি অলপ কৈ দিব পাৰিব নেকি?
অ হ'ব, যিখিনি পাৰিম সেইটো কম মই। অ নমস্কাৰ, অ, মানে আমি অনবা, যি চব্জি বা তৰকাৰী বনাই, সেইটো মানে, আগতে আমি চাউলখিনি ঘূৰা কৰিব কাৰণে মানে অলপ টাইম মানে, দশ মিনিট মানৰ মানে, চাউল টো ভিজি ৰাখিব লাগিব।
পিছত বনাব, এ কিছুমানে তেল লগত আগ ভাজি কৰি লয় বা কিছুমানে খাৰৰ লগত বনাই আৰো না, মানে খাৰৰ লগত বনাই খালে মানে বেছি টেষ্টটো ভ এতিয়া মানে মই খাৰ লগত যে পিচিকি বনাই ফালে খাবা ভাল লাগে অনলাটো। মই মানে, এইটো অমি তা ফুলটো মানে, চিঙি ফালে ভালে-ভালকে ধুই ফালে মই এ এটা কেৰাহি লগত বা খাৰ লগত কৰি ভালে অলপ পানী দি ভালে মানে গৰম কৰি আৰু আগতে, তাৰ পিছত মই টো যি, আহ চাউল এইটো খৰাবাৰ কাৰণে মানে সেইটো মানে, অ, যি পানীৰ ফিজি থকাটো সিটো উঠাই পালে মানে, মই খুন্দি কৰি লগত, তাৰপিছত মানে এইটো মই অনলা খাৰ লগত বনাই আৰু। এইটো অমিতা ফুলটো, বা অ, মাছ লগত বা শুকান মাছ। এনেকা লগত মানে মই খাবা বহুত ভাল লাগে আৰু বা কণী, সেইটো মানে দিবা পাৰি আৰু না অনলাৰ? আৰু কণী দিলেও ভাল লাগে। এনেকা বনাই ভালে খাই আৰু তাত পিছত বহুত কিবা কিবি অনলা খাবলে আছে যিহেতু ঔটেঙা এইবিলাকো, খাব ভাল লাগে মাছ লগত মাংসৰ লগত, তাৰপিছত আৰু যিটো, কয় আমাৰ ভাষা, ইটোৰ লগতো অনলা খায়। খাৰ লগত খাই কিছুমান আলুৰ লগত বনাই পালে খায়। বা, মাছ মাংস লগত এনেকা বনাই পালে খায়। আৰু, এইটো কচু ফুল সিটোয়ে মানে শুকান কৰি ফালে ৰাখি ফালে মানে সি দি পিছত মানে অনলা খাবা পাৰি আৰু। শুকান মাছ লগত বা মাছ লগত এনেকা বনাই খালে, আৰু পোহুৰ আছে। চিং চিং খালা কয় সেইটো আমাৰ পাখত সেইটোৱে মানে শুকান কৰি ফালে, লগত অনলা খাই। বা চিম, চিব্ৰু সেইবিলাকে যে পানীত থাকে বা পুখুৰী বিলাকত থাকে, সেই ইয়াত যে ফুল হয়। ইটো ফুলটো মানে সেইটোৱে শুকান কৰি পালে মানে অনলা কিবা বনাবা পাৰি আৰু না?
অ', হয়,
অ', এতিয়া আপুনিও কব পাৰিব, খোৱা
টো বনোৱা বিষয়ে গম পাইছো বহুত খিনি কথা আৰু শিকিছোঁ মই আপোনাৰ মোৰো ভাল লাগিল শুনি কিনে। মইয়ো এনেকে মানে আনলা চব্জিটো খাই মানে বহুত ভাল লাগে আৰু না। সেইটো বনাই যে, অনলাটো ইমান অ কি কয় সেইটো- অঁ মুৰ্গী মাংসৰ লগত বনাই চৰাই মাংস লগত- সেইটো মানে মোৰ খাই ভাল লাগে আৰু সেইটো মানে ক'ব- লে বৰৰ স্পেচিয়েল ডিচ বুলি ক'ব পাৰি, সেইটো মানে বহুত মানুহে খাই কেনে বহুত- ভাল লাগে, আৰু সঁচা ক- কথা কলে মানে মইয়ো বহুত ভাল পাওঁ খাই কিনে আৰু বিভিন্ন ৰম বিভিন্ন ৰকমৰ আৰু এনেকে- অঁ বেলেগ বেলেগ অনলা বনাব- পাৰি যেনেকে আপুনি কলা, আৰু আপুনি যে কৈছে ঔটেঙা লগত- লগত বনাই মাছ আৰু ঔটেঙা, সেইটো মানে গৰম দিনত খাই বহুত ভাল লাগে। গে আৰু ন মানে, সেইটো- গৰম দিনত ভালকে হজমো হৈ যায় খাব পাৰি, আৰু সেইটো মানে- নে বেছি মানুহে ঔটেঙা আৰু- মাছ, সেইটো খাই মানে কৈ কি খাবলৈও বহুত- ভাল আৰু ঔটেঙা লগত মানে বেছিকে সোৱাদ হয় আৰু সেইটো। আৰু- ক'ব গ'লে আপুনি যেনেকে কলা অনলা টো কেনেকে বনাই, কি দিয়ে, সেই- সেইটো মানে বহুত মানুহে মানে কি মই দেখা পাইছো আৰু কিছুমান মানুহে সেইটো মানে চাউল- ভিজি থৈ কিনে মানে অলপ উঠাই কেনে অ ডাইৰেক্ট গুৰি কৰি দিয়ে আৰু- কিছুমানে অলপ শুকাই শুকাই কিনে মানে গ্ৰাইণ্ডাৰত বা এনেকে ঢেঁকীত মানে- অঁ কি কয় সেইটো গুৰা কৰি দিয়ে আৰু, আৰু কিছু- মানে মানে আগতে সেইবোৰতো অমিতা সেইটো ফুল সেইবোৰ মানে আগতে- আপুনি যেনেকে কলা তেলত ফ্ৰাই কৰি লয়, ফ্ৰাই কৰি- সিনি অলপ পানী দি কিনি ডাইৰেক্ট মানে সেইটো দি দিয়ে আৰু। যোনটো গুড়া কৰো চাউল গুড়া, আৰু কিছুমানে মানে- অঁ এইটো মানে ঔটেঙা ঔটেঙা বলে কি কয় এইটো, অমিতা ফুলৰ- ফুলটো মানে তেলত ভাজি খে, পানী দি কিনে এইটো যেতিয়া বইল হৈ থা- থাকিব ন' তেতিয়া মানে কিছুমানে অলপ-অলপ কৰি সেইটো চাউল গুড়াটো দিয়ে আৰু।
দিয়ে আৰু অঁ।
অঁ আৰু বহুত এনেকে আছে। অঁ ইমান- ৰে খাই, বিলাহীৰ লগতো আলা বনাই খা- সেই বিলাহী মাছ এইটো দি কিনে অনলা বনাই, সেইটো মানে- খাই ভাল লাগে আৰু সেইটো মানে ক'ব গলে বড়োৰ এটা স্পেচিয়েল ডিচ বুলি ক'ব- পাৰে যোনটো মানে খাই কেনেও ভাল লাগে আৰু মানে ভালকে হজমো হয়। আৰু গৰম দিনত ক'ব গলে সেইবোৰ- খাব ভাল, অ বহুত এনে- আছে আৰু যোনবিলাক আমি মানে খাব পাৰো।
হয়।
আৰু ক'ব গ'লেতো অঁ বহুত যেনেকে আছে আপুনি যেনেকে কৈ গলা সেইবোৰ নামটো - টো নাজানো মই এতিয়া কি কয় অসমীয়াত, কিন্তু আপোনাৰ পৰা যিখিনি গম পালো- খিনি মানে শুনি ভাল লাগিছে, মইয়ো মানে দেখা পাইছো। আমাৰ ঘৰত বনো- ৱা, আপুনি যে যোনটো কই গলা মাছ লাংসাৰ বুলি কয়, সেইটো মানে মা- ছৰ লগত বনালে বহুত ভাল লাগে আৰু খাই। মানে বহুত সোৱাদ হয় সেইটো। আৰু এটা আছে, এটা পাত আছে আৰু অঁ যোনটো মানে- খোজাই সেইটো ফুলটো যে বনাই অঁ সেইটোও, সেইটো মানে- খালে মানে বহুত ভাল লাগে আৰু। বহুত সোৱাদ হয়, অকল যে নৱেম, অক্টোবৰ, নৱেম্বৰতহে পায় আৰু অলপ- পায়, জল্দি জল্দি মানে সেইটো শেষ হৈ যায়।
অঁ।
বহুত মানুহে সেইটো কিনিও খায়। কিছুমানৰ ঘৰত থাকি- লে ঘৰৰ পৰা চিঙিও খায়, সেইটো- ক'ব পাৰে বহুত মানুহে খায় আৰু সেইটো বস্তুটো কি কৰে শুকাই খিনে ৰাখি থয় কোনিবাই আৰু শুকাই কিনি সেইটোৱে শুকান টো বনাই আৰু অন খাই কিন্তু বহুত ভাল লাগে মুৰ্গী মাংস দি বেছি সোৱাদ হয় বহুত উম, টেষ্ট-টেষ্টটো মানে ভাল আহে সেইটো বহুত খাব পাৰি আমো আমি আৰু সেই টো মানে কিছুমানে এনে একো নিদিয়াকে মানে মাছ মাংস নিদিয়াকে বনালে কি সোৱাদ হৈ খাবলে। আৰু বহুত মানুহে অক্টোবৰ, নৱেম্বৰৰ কাৰণে ৰখি থাকে সেইটো খাব কাৰণে। বহুত মানুহ এনেকে আছে আৰু সেইটো বস্তু বজাৰ বাৰত কিনব বহুত দাম লয় যেতিয়া মানে নতুন-নতুনকে ওলাব তেতিয়া মানে বহুত দাম হ'ব আৰু যিমান দাম হলোঁ মানে সেইটো বস্তু নুকোলায়ে মানে। চব হেকে হৈ যায়। কিছুমান- কিছুমান এনেকে আছে য'ত মানে সেইটো নাখায়ে কিন্তু খাবলৈ বহুত সোৱাদ হয় সেইটো কম। পাই আৰ অ, কিছুমান জাগাত এনে- এনেকে থাকি যায়
উম,
অ, এতিয়া আৰু বহুত আছে যেনেকে, অ সেইটো কি কৈছিল অ, কচুৰ কিবাতো এইটো যে অনলা খাব পাৰি সেইটো খাই কিনে বহুত সোৱাদ হয় অ, পিছত এইটো কাৰনে খালেও বহুত সোৱাদ আৰু অনলাটো মানে যিমান মাছ-মাংস ৰ লগত খাৱা সিমানে সোৱাদ লাগে। আৰু মানে মাছ, মাংস নিদিয়াকো খাব পাৰে কিন্তু বেছিভাগ মানুহে মানে অ, মাছ, মাংস দিখিনো বনাই আৰু। আৰু সেইটো যে আছে আমাৰ আহ তিতা- তিতা পাত যোনটো আমি নাৰ্জী বুলি কওঁ বৰণ সেইটোৰ তিতা পাত টো মানে তিতাপাততো কিছুমান মানে গাহৰিৰ মাংস দি এনেকে অনলা বনাই আৰু। অনলা নহ'লে এনেকে খাৰ দি কেনে বনাই খাৰ। খাৰ দিখিনি বেছি বনাই চাগে আৰু দিচিম কিচ কিছুমানেতো এনেকে ভাজি বনাই খাই। বহুত তিতা হয় কিন্তু -কিন্তু খাব লাগে পেটৰ কাৰণে ভাল।
পালে খাবতো লাগে আৰ